শুনিছানে
উম কোৱা
কি কৰি আছা?
এনেই আছো তুমি?
মই এনেই আছো ৰবা ভাত খালানে?
উম খালোঁ তুমি খালা?
উম খালোঁ পিছে উম ভালে দিয়া তোমাৰ কেনে?
উম ভালে ঘৰৰ ফালে?
ঘৰৰ ফালেও আছে দিয়া ঠিকেই।
অ' এতিয়া উম আছে আছে। এতিয়াতো গৰম বন্ধ চলি আছে ন?
উম
কৰবাত ফুৰিব গ'লা নে নাই?
ফুৰিব যোৱাই নাই ৰ'বা, তুমি গ'লা নে?
নাই যোৱা নাই যাম বুলি ভাবি আছো।
ক'ত যাবা পিছে?
এনে সকলো ঠাই বিলাকতো গৈছোয়ে, এইবাৰ এনে অলপ পাহাৰীয়া অঞ্চল বিলাকত যাম বুলি ভাবিছো।
অ' পাহাৰীয়া অঞ্চলতো যাই ভালে লাগে।
অ' তুমি যাই পোৱা নাই ন?
নাই পোৱা নাই। তুমি যাবানে যাই পাইছা আগতে?
যাই পোৱা নাই হ'লেও শুনিছো পাহাৰীয়া অঞ্চল বিলাকৰ কথা।
উম।
তাত এই পাহাৰীয়া অঞ্চল বিলাকত গ'লে বিভিন্ন ধৰণৰ ধৰিলোৱা কিছুমান কথা শিকিব পাৰি বা তেওঁলোকৰ যিবিলাক জীৱন ধাৰণৰ প্ৰণালী সেইবোৰ শিকিব পাৰি তেওঁলোকে কেনেকৈ জীৱন ধাৰণ কৰে বা পাহাৰীয়া অঞ্চলত কেনেকৈ খেতি-বাতি কৰে সেইবিলাক জানিব পাৰি, বা জুম বান্ধি খেতি কৰে, তাতো সহজে পানী পোৱা নাযায়। বা তেওঁলোকৰ জীৱনত যিখিনি পানী লাগে বা এই বৰষুণৰ পানীখিনি তেওঁলোকৰ কাৰণে কিমান প্ৰয়োজন সেইবিলাক বস্তু জানিব পৰা পৰা যায়। বা বিভিন্ন ধৰণৰ গছ-গছনি হওক বা জীৱ-জন্তুৰ বাসস্থান এইবিলাক দেখিব পোৱা যায় পাহাৰীয়া অঞ্চলত, নতুন নতুন আমাৰ ইয়াতে থকা গছ দেখিব পোৱা যায়। ইয়াৰ ওপৰত তুমি কি কবা?
উম তুমি ঠিকে কৈছা সেইবিলাক, আমাৰ এইবিলাকৰ দৰে সিহঁতৰ খেতি নহয়েই সিহঁতৰ আমাৰ ধৰি লোৱা পানী মেচিন হ'লে মেচিন লগাই হ'লেও পানী সিঁচিব পাৰি
হয় হয়।
নহয়। সিহঁতে বৰষুণক বিশ্বাস কৰি থাকে তাত বৰষুণ আহিব আহিব বুলি ভাবি থাকে। বৰ-বৰষুণক ৰখি থাকে।
হয় হয়।
আৰু সিহঁতৰ সিফালেতো ধান নহয়ে চাগে না হয়বা তুমি জানে?
সিহঁতৰ সকলো জেগাত ধান নহয়, কিন্তু তেওঁলোকে কিছুমান জেগাত ঝুম বান্ধি জা য'ত পানী তেওঁলোকে পানী সংৰক্ষণ কৰে কৰি কিনে তাত ঝুম খেতি কৰে।
অ।
সেই উম সকলো ঠাইতে ধান খেতি নহয় কিন্তু তেওঁলোকে ঝুম বান্ধি খেতি কৰে। বা তাত বিভিন্ন ধৰণৰ জীৱ জন্তু দেখা পোৱা যায়।
অ তুমি ঠিকে কৈছা কেতিয়াবা সিহঁতৰতো হাতী, ঘোঁৰা হাতী, বাঘ-চাঘ ওলাই আহে
হয় হয়।
তেতিয়া খেতিবোৰো নষ্ট হয়।
হয় হয়।
আজিকালি হয় হয় আজিকালি তো এইবিলাক জন্তু দেখিবলৈ পোৱা যোৱা নাই কাৰণ আজিকালি আমাৰ মানুহে নিজ স্বাৰ্থৰ বাবে এনেকোৱা কৰিব ধৰিছে যে পাহাৰত মানুহ বা বসবাস কৰে হয় কৰিব লাগে কিন্তু যিকোনো এটা হেই ধৰি লোৱা জীৱ জন্তুৰ অপকাৰ নোহোৱা ঠাইত বাসস্থান পাতিব লাগে বা যেনেকৈ ঘৰ বান্ধে য'ত ত'ত ঘৰ বান্ধিব নালাগে এটা জীৱ জন্তুৰো অপকাৰ নোহোৱা জেগা এডোখৰত ঠাই বান্ধি থাকিলেই হ'ল কিন্তু আজিকালি মানুহে নি নিজৰ এ য'ত সহজতে হয় সেই জেগাত কি কৰে ঘৰ বান্ধে য'ত জীৱ জন্তুৰ বাসস্থান থাকে কাৰণ সেইবিলাক যেতিয়া সেইবিলাক জেগাত ঘৰ বান্ধা হয় তেতিয়া সেই জীৱ জন্তু বিলাক ক'ত যাব তাৰ পৰা পাহাৰৰ পৰা নামি আহে বা যিবিলাক পাহাৰৰ তলত মানুহ থাকে সেইবিলাকৰ সেইবিলাকক আক্ৰমণ কৰে বা সেইবিলাকৰ ঘৰৰ খেতি বাতি এইবিলাক ধ্বংস কৰে ইয়াৰে কাৰণ আজিকালিতো প্ৰায়ভাগ দেখা পোৱা বা শুনি শুনিছো যে জীৱ -জন্তু বিলাক আ উ প্ৰায়ভাগ আজিকালি ধৰি লোৱা এই উ উ উ প্ৰায়ভাগ আজি কালি ধৰি লোৱা এই কাজিৰঙা হওক বা এই বিভিন্ন ধৰণৰ পাহাৰীয়া অঞ্চল বিলাকত না থাকে সকলোবিলাক তলত নামি আহে ইয়াৰ ওপৰত তুমি কি কবা
উম তুমি ঠিকে কৈছা আমাৰ এতিয়া চৰকাৰেনো কি কৰিছে মা মানুহ বিলাকৰ ঘৰবিলাক উঠাই দিছে উঠাই দি কিনে মানুহ বিলাকক কৈছে তই পাহাৰ পাহাৰত ঘৰ বনাই লবি
হয় হয়
পাহাৰত বনোৱাৰ ফলত এই হা হাতী এইবিলাক নামি আহিছে পাহাৰৰ পৰা সিহঁতকো থকা থকাতো ঘৰ লাগিব
হয় হয়
হে
আমি পাহাৰীয়া অঞ্চলত গ'লে বিভিন্ন ধৰণৰ বস্তু শিকিব পাৰো তাত গছ গছনি দেখা পাব পাৰো বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ চৰাই চিৰিকটি য'ত আমি ইয়াত দেখা নাপাও সেইবিলাক চৰাই চিৰিকটি সেইবিলাক পাহাৰীয়া অঞ্চলত দেখা পোৱা যায় কাৰণ তাত বিভিন্ন ধৰণৰ গছ থাকে বা সেইবিলাক জেগাত বে ছি সেই পোহৰো নপৰে বা বহুত গছ গছনি থাকে পাহাৰীয়া অঞ্চলত আৰু তাত বিভিন্ন ধৰণৰ চৰাইৰ বাঁহ এইবিলাক দেখিব পোৱা যায় য'ত আমি এইবিলাক জেগাত আজিকালি নেদেখোৱে আৰু এইবি আৰু এনেকোৱা হৈ গৈছে যে আজিকালি কিছুমান মানুহে গছ বিলাক কাটি পেলাই গছ বিলাক কাটি পেলালে বা নিজৰ সহজৰ কাৰণে যে আমি এই ঠাইখিনিক যাব লাগিলে, আমি ৰাস্তা এটা বনাই দি সহজতে যাব পাৰো ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ চৰাই, চিৰিকটি আজিকালি নোহোৱা হৈ গৈছে যেনেকোৱা ধৰণৰ আজিকালি আমি বেলেগ চাব নগলে যে শগুন আজিকালি আমাৰ ইয়াত দেখাই পোৱা নাযায়। বা এ যিবিলাক আমাৰ নল গাহৰি এইবিলাক দেখাই পোৱা নাযায়, পাহাৰীয়া অঞ্চল বিলাকত আজিকালি এই যিটো আমাৰ ঢেঁকীয়াপতীয়া বাঘ সেই গছ কটাৰ ফলত তেওঁলোকৰ থাকিবলৈ বাসস্থান নোহোৱা হৈ গৈছে সেইকাৰণে ঢেঁকীয়াপতীয়া বাঘ এইবিলাক সকলো বিলাক তললৈ নামি আহে।
উ, তুমি ঠিকে কৈছা। আজিকালি মানুহ বিলাক এতিয়াতো গৰম বন্ধ দিছে, বহুতো পিকনিক খাব গৈছে, খাব যায় কিনে তাতে বহুতো বটল, প্লাষ্টিক এইবিলাক পেলাই থৈ আহিছে।
হয়, হয়।
তাৰ ফলত হাতীবিলাক, হাতীবিলাকৰ জন্তুবিলাকৰ ভৰি চৰি লাগি গৈছে।
হয়, হয়।
প্লাষ্টিক পেলাই থৈ আহিছে।
হয়, হয়, তুমি ঠিকে কৈছা, আজিকালি আজিকালি প্ৰায়ভাগ পাহাৰ বা এইবিলাক পাহাৰ কটা কিবা কৰা চৰকাৰেও আৰু যিবিলাক মানুহ এইবিলাকৰ এইবিলাকে পাহাৰ কটাৰ ফলত জীৱ জন্তুবোৰ নামি আহিছে, আমি আচলতে এইবিলাক কৰিব নালাগে, আমি আ আচলতে গছ গছনি ৰুবহে লাগে। আমি যদি গছ গছনি নুৰো, তাতকে আমি যদি গছ গছনি নাকাটো তেতিয়া বেছি ভাল হ'ব। মানুহে কয় যে এডাল গছ কাটিলে আমি দছ ডাল গছ ৰুব লাগে। হয় ঠিকে কয়, কিন্তু আমি আমি দছডাল গছ ৰুৱাত থিকি যদি আমি দুডাল গছ ৰোওঁ, আৰু যিবিলাক নলগা গছ সেইবিলাক নাকাটো আজি গছ কাটিব লাগিব, আগৰ গছহে কাটিব লাগিব, কিন্তু আজি কালি এনেকুৱা হৈ গৈছে যে নিজৰ চাফ চিকুণ বা নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনেকুৱা কৰি পেলাইছে যে আমি গছ বিলাক যিডাল আমাক লাগে বা সেই গছ ডাল কাটিব লাগিব, সেই গছ ডালৰ লগত যিবিলাক কাষত গছ থাকে আমাক নলগা গছ সেইবিলাকো কাটি চাফা কৰি দিয়ে।
গছবোৰো কাটি দিছে, গছবোৰো আজি কালিতো প্ৰয়োজন নোহোৱা গছবোৰো কাটি নোহোৱা কৰিছে, আৰু তুমি যে ক'লা এডাল গছ কাটিলে দছডাল ৰুব লাগে এতিয়াতো দছডাল কাটি এডাল গছ ৰুৱে, এডাল ৰুবলৈও হেলা কৰে মানুহ বিলাকে।
হয়, হয়।
চব প্ৰয়োজন নোহোৱা গছোবোৰো কাটিছে কাটি কিনে পেলাই থৈ দিয়ে।
হয়, হয়, পাহাৰ অঞ্চল বিলাকত অ' কোৱা যায় যে, বিভিন্ন ধৰণৰ গছ পোৱা যায়। বিভিন্ন ধৰণৰ গছ পাই হয় কিন্তু আজিকালি মানুহ বিলাকৰ ফলত এনেকুৱা হৈছে যে তাতো বিভিন্ন ধৰণৰ পাহা পাহাৰ খহি পৰে ইয়াৰ কাৰনে হৈছে গছবিলাক। এইবিলাক হৈ থাকিলে আৰু পাহাৰ খহি পৰিব। সেইকাৰণে আমি এইবিলাক কৰিব নালাগে আমি বৃক্ষ ৰোপন কৰিব লাগে, তেতিয়াহে আমাৰ জীৱ জন্তুও ভালে থাকিব মানুহৰো খতি নহয়, তেতিয়াহে আমাৰ ভালে থাকিব।
উম, হয়, হয়, তুমি ঠিকে কৈছা।
বাকী আমি তুমি কেতিয়াবা যাবা পাহাৰ অঞ্চল বিলাকত।
উম, এতিয়া মানুহ বিলাকেতো পাহাৰ কাটি কাটি ঘৰ বনাইছে। পাহাৰবোৰ ওপৰৰ পৰা ভাঙি পৰি আহিছে।
হয়, হয়।
সেনেকৈ বহুতৰ মানুহৰ মৃত্যু হৈছে, জন্তু বিলাকৰ মৃত্যু হৈছে।
হয়, হয়।
আ আৰু আজিকালি এনেকুৱা কৰিছে যে চৰকাৰে যে যিবিলাক আমাৰ জীৱ জন্তু থকা ঠাই সেইবিলাকৰ তাৰমানে সেইবিলাক চোৱাৰ বাবে পৰ যিবিলাক পৰ্যটক আহে সেইবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ নতুন নতুন সা সুবিধাৰে যাব পৰা ৰাস্তা বনাই দিছে যাৰ ফলত ধৰি লোৱা ৰেল বনাই দিছে এ। এই ৰেলৰ যিটো। যে সেই ৰেল যোৱা ৰাস্তা এইবিলাক বনাইছে য'ত ৰেলৰ খুন্দাত আজিকালি বিভিন্ন ধৰণৰ হাতীৰ মৃত্যু মৃত্যু হোৱা দেখা গৈছে এইবিলাক যদি নকৰে মান
গছ গছনি কাটিছে, পাহাৰ কাটিছে।
যদি চৰকাৰে সেই কি আছিল মানুহে কষ্ট কৰে চৰকাৰে যদি সেইটো ৰেল যোৱা ৰাস্তাটো তাত নবনাই তেতিয়াহ'লে হাতীৰো মৃত্যু নহয় বা জীৱ জন্তুও সুৰক্ষিত হৈ থাকিব বিভিন্ন ধৰণৰ চৰাই চিৰিক তিও থাকিব আৰু মানুহ অসমৰ বিভিন্ন ধৰণৰ পৰ্যটক যাই চাব পাৰিব পাহাৰীয়া, পাহাৰ অঞ্চলৰ মানুহ বিলাকৰ কেনেকৈ জীৱন ধাৰণা প্ৰণালী। আজিকালিতো প্ৰায়ভাগ দেখা পোৱা নাযায় যেনেকুৱা কেনেকুৱা জীৱন ধৰণৰ প্ৰণালী পাহ পাহাৰ আৰু আমাৰ যিবিলাক এই ইয়াতে থকা মানুহ সকলোবিলাক সমান হানে হৈ গৈছে পাহাৰ অঞ্চল বুলি একো কথা নাই কাৰণ সেনেকুৱা পাহাৰ বিলাক খহি পৰিছে আৰু তাত গছ গছনি নোহোৱা হৈ গৈছে।
উম তুমি ঠিকে কৈছা পাহাৰবোৰ খহি পৰিছে সকলো
হয় হয়।
আজিকালি এনে আৰু এই আৰু ইয়াৰ ফলত এনেকুৱা হৈছে যে আজিকালি গৰমৰ উত্তাপ বাঢ়িছে, গোলকীয় উষ্ণতা বৃদ্ধি পাইছে।
য'ত আমি অক্সিজেন, অক্সিজেনৰ পৰিমাণ কমি গৈছে কাৰ্বন ডাই অক্সাইডৰ হাৰ বাঢ়ি গৈছে পাহাৰীয়া অঞ্চলৰ লগতে আমি সকলো বিলাকতে গছ ৰোপন কৰিব লাগিব তেতিয়াহে আমাৰ অক্সিজেন, অক্সিজেনৰ মাত্ৰা বৃদ্ধি পাব অক্সিজেন কমি গৈছে আৰু যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে তাৰ ফলত যি সূৰ্যৰপৰা অহা অতি বেঙুনীয়া ৰশ্মি যত অ'জন স্তৰত কিছুমান বেজিৰ দৰে ফুটা দেখিবলৈ পোৱা গৈছে আৰু এই গৰমৰ উত্তাপত সেইবিলাক সেইকাৰণে আজিকালি মানুহৰ এনেকুৱা হৈ গৈছে যে ৰ'দ দি যেতিয়া ৰ'দ দিব লাগে তেতিয়া বৰ বহুত ব বৰষুণ দিয়ে আৰু যেতিয়া বৰষুণ দিব লাগে তেতিয়া ৰ'দ দিয়ে আৰু য'ত খেতি বাতিৰ কৃষকসকলৰ খেতি বাতিৰ বহুত সেই হয় আৰু।
হয়, হয় তুমি ঠিকে কৈছা। আজিকালি মানুহবিলাকে গছ গছনি কাটি খালি পইচাটোহে চিনি পাইছে।
হয় হয়।
এতিয়া গছ গছনি নাথাকিলে আমি অক্সিজেন নাপাও নহয়।
হয়, হয়।
এতিয়া পইচা দিটো আমি এতিয়া অক্সিজেন ল'ব নোৱাৰিম না। এতিয়া গছ গছনি থাকিলেহে আমি অক্সিজেন পাই থাকিম তেতিয়া আমিও বাচি থাকিম, জীৱ জন্তুবিলাকো বাচি থাকিব।
হয়, হয় মানুহে অকল নিজৰটো ভাবিলে নহ'ব। আ আৰু মানুহে যেতিয়া বৃক্ষ গছ ৰোপন কৰিব তেতিয়া মানুহৰ স্বাস্থ্যও ভালে থাকিব জীৱ জন্তুৰ বাসস্থানো হ'ব সকলো বিলাক ভালে থাকিব।
উম, হয় হয়।
বাকী তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ' মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি।
দিবলৈ চেষ্টা কৰিম আৰু।
উম ধন্যবাদ অ